কৈছিলো, অ উম মই আজি এটা বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলো এনেই, মই আমাৰ অস অসমৰ উৎসৱসমূহৰ বিষয়ে অলপ আলোচ কৰো বুলি ভাবিলো
হয়। তুমি ঠিকেই ভাবিছা।
খন জনপ্ৰিয় গতিকে।
আটাইতকৈ জনপ্ৰিয়খন, অহ, অ নিজ সন্দেহে বিহু, অসমৰ আটাইত কৈ জনপ্ৰিয় উৎসৱ। বিহুক অসমীয়াসকলৰ জাতীয় উৎসৱ বুলি কোৱা হয়। এই কৈছ।
জনপ্ৰিয় উৎসৱ আৰু বিহু মূলত তিনিটা ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু।
হয় ৰঙালী বিহু বহাগ মাহত প পালন কৰা হয় সেইবাবে ইয়াক বহাগ বিহু বুলিও কোৱা হয় ই অসমীয়া নৱবৰ্ষৰ আৰম্ভণি সচাই এই সময়ত গছ গছনিৰ নতুন পাত মেলে। প্ৰকৃতি সেউজীয়া ৰূপ ধাৰণ কৰে ডেকা গাভৰুৱে বিহু নাচ। নাচে। অ' বিহু গীত গায়। আৰু আনন্দ উল্লাহেৰে উৎসৱ উদযাপন কৰে আৰু। ধৰা হ উ ৰঙালী বিহুৰ দিনা প্ৰথম দিনা গৰু বিহু দ্বিতীয় দিনা মানুহ বিহু এনেকৈতি সাত দিন আমাৰ বহাগ বিহুতটো পালন কৰা হয় আহ অ তুমিতো জানাই ন এইখিনি।
হয় হয় তুমি ঠিকেই কৈছা শুনিবলৈ বৰ ভাল লাগিল। ৰঙালী বিহুৰ বিষয়ে শুনি কিনে বহুতেই ভাল লাগিল ৰঙালী বিহুৰ পিছতে আমাৰ ভোগালী বিহু উ উদযাপন কৰা হয় আৰু ভোগালী বিহু মাঘ মাহত পালন কৰা হয় সেইকাৰণে ইয়াক মাঘ বিহু বুলিও কোৱা যায়। ভোগালী বিহু হৈছে ভোগৰ উৎসৱ যত আমি ভোগ কৰো এই উৎস উৎসৱ কৃষকৰ শস্য চপোৱাৰ পিছত আনন্দ উৎসৱৰ হিচাপে উদযাপিত কৰা হয় উৰুকাৰ নিশা সকলোৱে একেলগে ভোজ ভাত খাই মেজি আৰু ভেলাঘৰ সাজি পুৱাই পুৱাই মেজি জলাই আৰু সেই মেজিতেই কি কয় লাৰু পি
গতিকে ভোগালী বিহুটো সোৱেই ভাল লাগে মোৰ। হয় হয় তুমি একেবাৰে ঠিক কৈছা পু ভোগালী বিহুক ভোগৰ বিহু বুলিও ধৰা হয় এনেকৈয়ে আৰু কাৰণ। সিদিনা আমি প একেলগে মিলি কেনে ভোজ ভাত খাও। বিভিন্ন ধৰণৰ। পুণনৰ আনন্দ উল্লাস কৰা হয় ভোগালী বিহুত। হয় কঙালী বিহু হয় কঙালী বিহু আহ ক প্ৰতি মাহত পালন কৰা হয়। এই সময়ত কৃষক কৰ ঘৰত নতুন শস্য নাথাকে সেয়েহে ইয়াক কঙালী বিহু বোলা হয়। এই বিহুত আনন্দ উল্লেখ ক কম আৰু ধৰ্মীয় আ চ আৰু অনুষ্ঠান বেছি। বেছি দেখা যায়। কৃষকসকলে ব পথাৰত চাকি জ্বলাই শস্যৰ মংগলৰ কামনা কৰা। যেনে ধৰা তুমি কৃষকসকলে পথাৰত আকাশ বন্তি জ্বলায় আৰু হয়। শস্যৰ ভাল আহে সফলৰ শেষ হোৱাৰ বাবে অ ক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু কঙালী বিহুত মানুহে নিজৰ ঘৰতেই হওক বা অ সেই পদূুলিতে হওক এজোপা নতুন তুলসী পুলি ৰুই তাৰ তলত চাকি দিয়ে আৰু এখন শৰাই দি পেলাই ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰোৰ যেন তেওঁলোকৰ শস্যৰ ভাল, শস্যৰ ভাল হওক। যেন তেওলোকৰ শস্য সেই সময়ত মানুহৰ ঘৰৰ আহ ঘৰ ভঁৰালত ধানৰ সেই নাথাকে শস্যৰ নাথাকেই, সেইবাবে এই এই বিহুৰ দিনাখন এখন বেছি আনন্দ উল্লাস কৰা নহয়।
হয়। হয়। তুমি ঠিকেই কৈছা আচলতে কঙালী বিহু, কঙালী শব্দতো এটা অৰ্থ হৈছে কঙাল। যত আমাৰ কৃষি কৃষকসকলৰ বা আমাৰ কাৰো ঘৰতে ধন ভঁৰাল শস্য ভঁৰাল আমাৰ খালী হৈ থাকে গতিকে সেইকাৰণে কঙালী বিহু বুলি কোৱা হয়। আৰু তুমি এটা কথা
এতিয়া কলা যে
অ এই আমি ভেলা ভেটি মাটিৰ ভেটিত আমি চাকি বন্তি জ্বলাও। আকাশ বন্তি জ্বলাও। আৰু গাঁৱত গৈ টো সেইকেইদিন বহুত ভাল লাগে কাৰণ গাঁৱত যেতিয়া যাবা সকলোৰে খেতি পথাৰত এটা এটা আকাশ বন্তি জ্বলি থাকে। কি যে মনোমোহা দৃশ্য।
শস্য
আৰু অকল বিহুৱেই নহয়। বিহুৰ বাৰে- বিহুৰ বাহিৰে অসমত আৰু বেলেগ বেলেগ অ উৎসৱ পালন কৰা হয়। যেনে দৌল উৎসৱ, অম্বুবাচী মেলা, আলি-আই -লৃগাং, বৈষ্ণৱীয় ৰাস আদি। এই এইবোৰ ট তুমি গম পাইছা যে এইবোৰ উৎসৱ কেনেকুৱা হয় যেনে ধৰি লোৱা আলি আই লৃগাঙৰ বিষয়ে মই তোমাক কেইটামান আমি কথা আলোচনা কৰো আলি আই লৃগাং হৈছে মিচিং জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উৎসৱ। আমাৰ অসমত বহুত কেইটা উ
আছে যেনেকে মিচিং, কাৰ্বি, হাজং, বড়ো, তিৱা, অসমীয়া এইবোৰ- এইবোৰ গোটেইখিনি মিলি কেনে হে মানে অসমীয়া জাতিটো হৈছে। গতিকে আলি-আই -লিগাঙ মিচিং জনগোষ্ঠী কৃষিভিত্তিক
কোনো উৎসৱ এই উৎসৱত তেওঁলোকে নৃত্য, গীত পৰিৱেশন কৰে আৰু কৃষি কাৰ্যৰ সফলতা কামনা কৰে। ৰাস উৎসৱ ক'ত বিখ্যাত, তুমি গ'ম পোৱা নে?
অনুষ্ঠিত ৰাস উৎসৱ বিশেষভাৱে বিখ্যাত এই সময়ত ভগৱান শ্ৰী কৃষ্ণৰ জীৱনৰ বি বিভিন্ন ঘটনা নাট্য় ৰূপে প্ৰদৰ্শন কৰা হয় আহ ৰাস উৎসৱ কব গলে আমাৰ গুৱাহাটীতো বৰ্তমান বহুত হে কৰা হয় কিন্তু আমাৰ ইয়াতে তলাৰ ৰাস হে দেখুওৱা হয়, এই ধৰা কিন্তু আমাৰ যেনেকে ধৰা আওটি আতি সত্ৰ মাজুলী এনেকুৱা বিভিন্ন ঠাইত এতিয়াও নাট্যৰূপে মানুহে এনেকৈ প্ৰদৰ্শন কৰে হা কিন্তু মোৰ মতে বৰ্তমানটো ক'ব গলে আমাৰ বেছিভাগ মানুহ গুৱাহাটী মহানগৰীতে বাস কৰেগে ত' মই ভাবো আমাৰ নতুন প্ৰজন্মক এইবোৰ এবাৰ এবাৰ দেখাব লাগে কাৰণ তেওঁলোকেতো এতিয়া এইবিলাক আমিতো বাৰু দেখা পাইছো কিন্তু সৰুতে যদি ইহঁতক আমি নেদেখাও তেন্তে এয়া আমাৰ নতুন প্ৰজন্মই এইবিলাকৰ পৰা বহুত বিৰত থাকিব ত' মই ভাবো যে আমি এবাৰ ব্যস্ততাৰ মাজত হ'লেও তে আমাৰ নতুন প্ৰজন্মক এবাৰ হ'লেও এইবিলাক দেখাব লাগে, তুমি কি ভাবা ইয়াৰ বিষয়ে?
উজনি অসম আৰু আমাৰ না অসম দুয়োটাতে বেলেগ বেলেগকে পালন কৰা হয় যেনেকে নামনি অসমত আমাৰ ফালে পুতলা ৰাসটো বেছি প্ৰচলিত পুতলা ৰাসটো বেছিকৈ আছে কিন্তু উজনি অসমৰ ফালে উজনি অসমৰ ফালে আমাৰ কি কয় মানুহৰ ৰাসটো আছে। ৰাধা কৃষ্ণই কেনেকে নাচিছিল ৰাধা কৃষ্ণৰ কাহিনী, ৰাধা কৃষ্ণ কেনেকে ৰাসলীলা কৰিছিল, উজনি অসমৰ ফালে বিশেষকৈ এই দুটা বিষয়তে মানে দেখওুৱা হয় ৰাস ৰাস উৎসৱ কেনেকা। খুবেই ভাল লাগে আৰু মোৰ মতে তুমি এটা কথা ঠিকেই কৈছা যে আমি আমাৰ এইটো এইখিনি খাব লাগে, আজিকালি আমাৰ আশে পাশে যিহেতু আমাৰ গুৱাহাটীত আমাৰ পুতলা হয় পুতলা ৰাস হয়েই, গতিকে আমি মানুহৰ ৰাসতটো আমি বিভিন্ন সংঘ আছে, আমাৰ খেলপথাৰ আছে, এইসমূহত অনু স্থিত কৰি কিনা আমি দেখাব পাৰ ৰো, ঠিক তেনেকৈ উজনি অসমৰ মানুহে মানুহৰ ৰাসটোতো কৰে, তেওঁলোকেও পুতলা ৰাসটো দেখাব পাৰে, আমিওঁ দেখাব পাৰো, গতিকে তুমি একেবাৰেই ঠিকেই কৈছা। আৰু অ' মোৰ মতে তুমি চাগে অম্বুবাচী মেলাৰ কথা শুনিছা?
অ' হয় হয় শুনিছো, অম্বুবাচী মেলা কামাখ্যা মন্দিৰত অনুষ্ঠিত হয়। দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্ত এই মেলাত অংশগ্ৰহণ কৰে এই উৎসৱ ধৰ্মীয় বিশ্বাস আৰু আধ্যাত্মিকতাৰ এক মহৎ ধৰা অম্বুবাচী মেলাত আহ তুমিতো জানা অম্বুবাচী মেলাত আমাৰ কামাখ্যা মাৰ মেইন দুৱাৰখন বন্ধই থাকে। কিন্তু ভক্তসকলে তাতে যাই পেলাই বিভিন্ন ধৰণৰ পূজা পাতল কৰে। আৰু অ' কোৱা হয় যে এই সময়ত যদি আমি আমাৰ আমি কামাখ্যা মাৰ আশীৰ্বাদ লওঁ তেন্তে আমাৰ সকলো মনোকামনা পূৰণ হয়। ত মই ভাবো আমাৰ যিমান ব্যস্ততা হ'লেও আমি যিহেতু ত' গুৱাহাটী মহানগৰীতে বাস কৰো। ত' আমি এবাৰ হলেও নত অম্বুবাচীৰ মেলাত যাবই লাগে। পাৰলেতো প্ৰত্যেকবাৰেই যাব লাগে, কিন্তু বিভিন্ন অসুবিধাটো আমাৰ জীৱনত হৈয়ে থাকে ত' আমি যিমান পাৰো আমি অম্বুবাচী মেলাত যেনেকৈ গৈয়ে থাকিব ল কাৰণ দেশ-বিদেশৰ পৰা যদি হাজাৰ হাজাৰ ভক্ত অম্বুমাচী মেলাত অংশগ্ৰহণ কৰিবলৈ আহে তেন্তে আমি গহা গুৱাহাটী মহানগৰীত বাস কৰি কিয়নো যাব নোৱাৰো
হয় হয় তুমি একেবাৰেই ঠিকেই কৈছা যে অম্ববাচী মেলা অম্বুবাচী মেলা আমাৰ আহ আমাৰ আমাৰ কাৰণে দেশ-বিদেশৰ এটাতো আকৰ্ষণৰ মুখ্য আকৰ্ষণৰ থল হয়ে লগতে এই এই মেলাখনে এইখন এইখন মেলাখনে আমাৰ অ গুৱাহাটীবাসী হওক বা অসমবাসী হওক বহুত মানে আমি এটা আমি বহুত শক্তিশালী এটা শক্তি অনুভৱ কৰো যিটো হৈছে আমাৰ কামাখ্যা মাৰ শক্তি তুমি চাগে গমেই কোৱা আহ কামাখ্যামাৰ কামাখ্যা মন্দিৰত কামাখ্যাামাৰ যোনি অংশটো আছে সেইটো কাৰণে ইয়াত ধৰা অম্বুবাচী মেলা পতা হয় যি যি কেইটা দিনত আমাৰ কামাখ্যামা ৰক্ত ৰক্ত চাৱলা হৈ থাকে গতিকে সেইকেইদিন মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ থাকে কিন্তু শক্তপ্ৰাণ ৰাইজসকলে আনকি বা বিদেশ আপোনাৰ দেশ-বিদেশৰ পৰা মানুহ মানুহ আহিও সেইকেইদিন ভিৰ কৰে মন্দিৰত সেই দুৱাৰখন খোলালৈকে অপেক্ষা কৰে মাৰ এটা আহ মাৰ আৰু সেইকেইদিনত এনেকুৱা হয় যে মন্দিৰৰ ভিতৰত এটা বৃহৎ বৃহৎ শক্তি আমি অনুভৱ কৰো এনেও আমাখ্যা মন্দিৰত গলে আমি এটা শক্তি অনুভৱ কৰো যে মা আছে আমি
হয় হয় তুমি ঠিকেই ভাবা কাৰণ আৰু চাবা এতিয়া আমাৰ ইয়াৰ বশি ত হওক বা শুক্লেশ্বৰ মন্দিৰ এনেকুৱা বিভিন্ন ঠাইৰ পৰা মানুহ বিলাকে অ কামাখ্যা মন্দিৰলৈকে খোজ কাঢ়ি পেলাই যায়, হয়। আৰু আহ বল আ সেইখিনি সময়ত আমাৰ বল বংও অনুষ্ঠিত হয় আমাৰ বেছিকৈ কব গলেতো আমাৰ আহ বশিষ্ঠ অঞ্চলত এইটো বহুত বেছিকৈ কৰা হয় বশিষ্ঠ মন্দিৰ বহুত আ ভক্তৱান ৰাইজ যে আহি পেলাই এই সি, আহে
হয় তুমি ঠিকেই কৈছা, আচলতে অসমৰ উৎসৱসমূহে সম্প্ৰীতি, ভাতৃত্ববোধ একতা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষনৰ বাৰ্তা দিয়ে গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে উৎসৱসমূহ পালন কৰে এনেকুৱা নহয় যে বিহু অকল আমিয়ে পালন কৰোঁ, বিহুক সমগ্ৰ অসমে যাতে পালন কৰে যেতিয়া বড়োসকলৰ যেতিয়া আহ বড়ো সেই বা বড়ো বড়োসমূহৰ যেনেকে বাগুৰুম্বা আছে যেনেকে আমাৰ মিচিং সকলৰ বা তেনেকে আলি আই লৃগাং আছে তেনেকে এই
আমাৰ উৎসৱ আছে সেইবোৰ আমি গোটেই অসমখনে একেলগে আমি পালন কৰো, গতিকে সেই সময়খিনিত সকলো অসমীয়া লগ হৈ কিনে যিখিনি ভাতৃত্ববোধৰ আমাক ভাৱ হয় যিখিনি একতা আমাৰ ভাৱ হয় গতিকে সেইখিনি আমি সংৰক্ষন কৰিব লাগে। আৰু আমি আমাৰ স
হয় হয় তুমি এইটো একেবাৰে ঠিকে কৈছা।
সঁচাকৈ আমাৰ অসমৰ উৎসৱসমূহ অতি মনোমোহ।
বৈচিতয়পূৰ্ণ গতিকে আজি খুবেই ভাল লাগিল প্ৰথৰ কথা জানিলো আলোচনা কৰিলো গতিকে আজিৰ কাৰণে এইখিনিতে সামোৰো হয় নিশ্চয় আজি ইয়াতে। পিছলে আমি আৰু এনে ৰে বেলেগ এটা বিষয় আ না কৰিম হয় ঠিক আছে বাৰু দিয়া ৰাখিছোঁ।